অঁ কি কৰিছ। অ' মাতটো ভালকে অহা নাই। কি কৈছ।
এ পঢ়ি আছে যে ওচৰতে বোলো চাই আছো অকমান।
অঁ, কাইলৈ পৰা পৰীক্ষা আও।
এ কালি যোৱা জেগাখিনিলৈ যা। মই আছো, মই আছো এনে বহি আছো। হা।
মা, অ, ভাত বনোৱা নাই বনাম হে দে।
অঁ মই আহি পেলাই আজি ভাগৰ লাগিছ তাৰ পৰা, অ' তাৰ পৰা আহি মোৰ আজি ভাগৰ লাগিছে মানে বহুত।
অ' কে কিমান সময়ত পালিহি। কিমান সময়ত পালেহি।
সোনকালে আহিলো ৰাতিপুৱা মই হেৰি ততে গলো দহটা যে গলোযে, তাৰপিছতে সেই সোনকালে আহ নে তই কি কাইলৈ পৰীক্ষা আছে নে? হেল্ল'। কাইলৈ বোলো পৰীক্ষা আছে নে? হেল্ল'। অ।